উম কোৱা
তুমি গছ গছনি লগাই ভাল পোৱা নে?
উম ভাল পাও তুমি
অ মই ভাল পাওঁ গছ গছনি লগাই তুমি গছ গছনি তুমি অ তোমাৰ আশে পাশে গছ গছনি লগাইছা নে তুমি?
অ মই লগাইছিলো আমাৰ ঘৰৰ আশে পাশে মই ডাঙৰ ডাঙৰ মানে ফল মূলৰ গছ লগাইছিলো অ লেচু গছ, ইমলি গছ, কঠাল গছ আৰু তোমাৰ বহুত ধৰণৰ গছ আছিলে সেইবোৰ গছ লগাইছিলো
হয় হয় মইয়ো লগাইছো ছিলো আমাৰ আশে পাশে গছ মানে ভেদলতা গছ নৰসিংহৰ গছ আৰু মানে বহুত ধ ক কচু মানে বহুত ফুল চুল বহুতৰ গছ আছে আৰু
অ নেম্বু গছ আহ নেম্বু গ কিয় নিম গছ আৰু তোমাৰ সেইবোৰ গছ আছে ন চন্দন গছ নেম্বু গছ
হয় সেইবোৰ গছতো নাই মানে এনে মানে গছ বোৰতো অলপ মানে বেছি ডাঙৰ ডাঙৰ জোগাত ডাঙৰ ডাঙৰ গছ বোৰতো লগাব পাৰি ন সৰু জেগাতো সৰু সৰু গছ বোৰ লগাটো বেছি হেৰি ন মানে অলপ স্পেচটো বেছি থাকিলে ডাঙৰ গছৰ পুলি কঠলৰ গছ বোৰ লগাব পাৰি। আমৰ গছ লগাব পাৰি আমাৰ মানে খিনি জেগাত মানে স্পেচ টো নাই ঘৰৰ সন্মুখতে মানে এনেই মানে অ মানে প্ৰাণবোৰ এনেই লগাইছো আৰু মানে সেইটো আমাৰ লগাব লাগে গছ পুলিবোৰ আৰু তুমি ক কলেজ বোৰ চাই স্কুলত তুমি গছ গছনি লগাই পাইছানে এনভাইৰনমেণ্ট দে দিনা
অ অ মই সেইদিনা কিছুদিন আগতে এনভাৰৰমেন্ট ডে আছি ছিলে তোমাৰ সেইদিনা মই লগাইছিলো লো তোমাৰ মই এ দুখন লিচু গছ কিনিকে আনি ঘৰতে লগাইছিলো আৰু তাৰপিছত হা তোমাৰ আম গছতো আমাৰ ঘৰত তে আছে বৰ্তমান আমো লাগে মই বেছি গছ-গছনিৰ ভিতৰত তোমাৰ আম গছ, লেচু গছ এই মই ফল-মূলৰ গছবোৰ বহুত ভাল পাওঁ। তুমি কি গছ বেছি ভাল পোৱা?
হয় মই মানে লেচুৰ গছ বেছি ভাল পাওঁ। খাই বৰ- ভাল পাওঁ মানে মানে লেচু খাই বৰ ভাল আৰু কঠাল কঠালো বৰ ভাল পাওঁ আগতে আমি মানে যত আছিলো সেইটো ঠাইত মানে লেচু গছ, কঠালৰ গছ আছিল আৰু বৰ ভাল লাগিছিলে খাই কেনে মানে গছ গছনি লগত লগাব লাগে হয় নে নহয় মানে তাৰে ফল মূল খাবলে মানে বৰ ভাল হয়। নেচাৰেল ফ্ৰুট খাবলে হয় নে নহয়।
সেইটোতো হয় তোমাৰ নেচাৰেল ফুড আৰু তোমাৰ অ গছ গছনিৰ পিছত তোমাৰ ঠাণ্ডাও হয় বতৰ টো আৰু তোমাৰ ধৰা অক্সিজেনো পায় গছ গছনিৰ পৰা অ এই কাৰণে বৰ ভাল লাগে।
হয় পিপল গছ লগালে বেছি অক্সিজেন পোৱা যায় হয় নে নহয়?
হয় হয় সেইটোতো হয় অক্সিজেন আৰু স্বাস্থ কাৰণে বৰ ভাল গছ বোৰ আমি কাটিবও না লাগে আৰু আমি গছবোৰ লগাব লাগে।
হয় মানে মানে আজিকালি বহুত মানুহবোৰ মানে ঘৰ ঘৰতে বেছি ইম্পৰ্টেন্ট দিছে মানে গছ গছনিবোৰতো মানে দেখাই নাই গছ গনি গছ গছনিবোৰ এনেই কাটি কাটি পেলাই দিয়ে। তাৰে ওপৰতে মানে ঘৰ টো বান্ধি লয় কিন্তু ঘৰটো বান্ধাতো মানে আমাৰ কাৰণেহে বেয়া হয় নে নহয় মানে আমি মানে বৰ ভাল যদি মানে অক্সিজেন টোও নাপাও আৰু মানে বেছিকে মানুহ আজিকালি বৰ বেমাৰ হোৱা হৈ আছে যিহেতু মানে গছ গছনিৰ কাৰণে ইমান ইম্পৰ্টেন্ট হয় নে নহয়! মানে বহুত মানুহবিলাক গছ-গছনি কাটি আছে কিন্তু গছ গছনি কাটিব নালাগে যিমান পাৰা আমি গছ গছনি লগাব লাগে কিন্তু মানুহতে বুজি নাপায়। সেইটো কাৰণে মানে ঘৰ বনাইছে বনাই আছে মানুহতে মানে সেইটো কাৰণে আজিকালি বহুত বেয়া বেমাৰ চেমাৰ হৈ আছে
অ এইটোতো হয় তুমি গছ গছনি লগাব লাগে আৰু ঘ ঘৰ বনালেও আমাৰ বহুত কামৰ কাৰণে গছ গছনি আহে ন। তোমাৰ গছ গছনি কামত আহে। ত গছ গছনি কাটিলেও আমি লগাব লাগে এটা গছ কাটিলে আমাৰ- তে চাৰিশ
হয় হয় ঠিকে কৈছা তুমি অ এটা গছ কাতিলে বুত কেইটা গছ লগাব লাগে যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় নে নহয়?
অ আমাৰ এনভাৰনমেন্টৰ কাৰণে ভাল। গছ গছনি থাকিলে আমি বতাহ পাই আছো।
হয় জীৱ জন্তুৰ কাৰণে ভাল বহুতৰ কাৰণে ভাল মানে, গছ গছনি দি
উম আমি জীয়াই আছো গছ গছনিৰ কাৰণে জীয়াই আছো গছ গছনি নাথাকিলে আমি জীয়াবও নোৱাৰিম।
হয় ঠিকে কৈছে।
উম তুমি কেনেকুৱা কিবা ক'ব পাৰিবা নেকি? আমি গছ গছনি নাথাকিলে কি হ'ব আৰু গছ গছনি তটা লগাব কাৰণে আমি কেনেকুৱা কি কি কৰিব লাগিব, ক'ব পাৰিব?
হয় মানে গছ গছনি যদি নাথাকে ত আমিতো যিও থাকিব নোৱাৰো কিয় কি মানে আজি মানুহতে কয় ন এটা মানুহ যদি মৰিলে তাৰে তাৰে লগতে মানে এটা গছটো মানে কিছুমানে কাটি লয় কিন্তু সেইটো গছতটো য যে কাটি লয় সেইটো, বৰ বেয়া কৰিয় মানে মানুহ গছ খাট সেইটো মানে বেয়া এ মানে মানুহ সেইটো কৰিব কাৰণে কিন্তু গছটো কাটিব নালাগে। গছে দিয়েতো মানুহৰ জীৱন থাকে। কে হয় নে নহয়? গছজদি নাথাকিলে আমাৰতো জীৱনটো নাথাকে থাকিব, যিহেটো আমি অক্সিজন পাইছো সেইটো কাৰণে আমি ঘৰৰ কা আশে পাশে চবে সৰু সৰু পুলি লগাই মানে সৰু সৰু পুলিও আমাক মানে এটা অক্সিজেন টো দিয়ে সেইটো কাৰণে সবৰে ঘৰে ঘৰে চাবা মানে ফুলৰ গছ মানে ফৰাণ থাকে মানে বহুত অক্সিজেন প্লানট বোৰ আছে ন, অক্সিজেন প্লানট বৰ গছ লগাই যদি নলগালে মানে আমাৰ আমাৰ জীৱনৰ কাৰণো ভাল নহয় হয়
হয় এইটোতটো হয়।
হয় আৰু মানে এনেকুৱা মানুহ মোৰ যি ম গছ বোৰ কাটে সিহঁতে তো বেয়া কৰে হয়নে নহয়?
সেইটোত হয় গছ গছনি, আমি বেছি কি কোন কো গছ লগাব লাগে? কি প্ৰেফাৰ কৰা তুমি কোনটো গছ লগাবৰ কাৰণে?
হয় বেছিতো মানে ডাঙৰ ডাঙৰ পুলি থকা ডাঙৰ ডাঙৰ গছ থকা উ লগাব লাগে, যেনেুৱা আমৰ গছ হওক কঠাল গছ হওক পিপল গছ হওক মানে বগৰী গছ এইকেইটা মানে লগাব লাগে লেকিন আমাৰ জাগাতো থাকিব লাগিব সেনেকুৱাকে গছ লগাব কাৰণে। জাগা থাকে কাৰণ আমাৰ মানে গছও লগ আৰু পুলি বিলাকো ত সৰু সৰু পুলিবোৰে আমি লগাব পাৰিম এতিয়া কিন্তু এনে লগাব গ'লে আমি ডাঙৰ ডাঙৰ গছে লগাব লাগে। যিহেতু আমাক অক্সিজেন দিয়ে আৰু গছ লগালে, সটো নহয় যে আমি গছ লগাইছো তাতে আমি ভালদৰে যেনেকুৱাকে আমি খাও, আমি খোৱাতে আমি পানী খাওঁ, ভাত খাওঁ চব খাওঁ হয়নে নহয়? সেইটো আ সেনেুৱাকে আমি মানে গছকো মানে সেনেকুৱাই মৰম দিব লাগিব যেনেকুৱাকে আমি নিজক দিওঁক। তেনেকুৱা মানে গছবোৰকত আমি ভালদৰে পানী দিব লাগিব। ভালদৰে খাদ্য দিব লাগিব তেতিয়াহে গছবোৰ ডাঙৰ হ'ব। গছটো এনে ৰুই দিলেতো মানে নহ হয় হয়নে নাই কিনো
সেই টো হয় তোমাৰ মানে ঘৰত গছ গছনি ঢেৰ আছে
অঁ আমাৰ আশে পাশে মানে পাহাৰত মানে আমি পাহাৰৰ চাইদে থাকো ন তে মানে এনে পাহাৰ মানে আছে গছ গছনি কিন্তু মানে বহুতে এতিয়া মানে কাটি কাটি ঘৰ বনাই আছে আধা খিনি আৰ্মি চাইডে মানে নিজৰ জাগা খিনি মানে কাটি কাটি কেনে গছবোৰ ফ্লেট মানে প্লেন ৰাস্তা বনাই আছে কিন্তু এনেকুৱা ৰাস্তা বনাব নালাগে তে এইটো কাম বেয়া ন
আজিকালি গছ গছনি ইমানে কাটিয়ে থাকে মানুহৰ তাৰ কাৰণে আমাৰ গৰমতটো ইমান বাঢ়ি গৈছে
হয় সেইটো কাৰণে মানুহবোৰ সৰু ছোৱালীবোৰ বহুত বেমাৰ হৈ আছে কাঁহৰ বেমাৰ মানে ও উশাহ ল'ব নোৱাৰে সিহঁতে মানে এইটোয়ে গছ বোৰৰ কৰণে হে বেছি বেমাৰ হয় আৰু ডাঙৰ ডাঙৰ মানুহ বোৰৰো বেমাৰ হয় কিয় কি সিহতে ফ্লেট চ্লেট বনাই থাকি আছে হয় নে নয় গছবোৰ কাটি কেট ফ্ৰেক বনাই আছে নহলে জাগা ক'ত পাব সেইখিনি জোগা নাপায় নহয়
হয় হয়
অ সেইটো কাৰণে মানে ত তুমি কি বিচাৰাজি মানে গছটো লগোৱা মানে গছ টো লগাব ভাল আৰু মানে ফ্লেট বনোৱা ভাল কি ভাল
অ তোমাৰ ধৰা লোফ্লেট বনোৱাটো বেয়াই হয় কিন্তু আমাৰ গছ গছনি লগাব লাগে আমাৰ স্বাস্থ্যৰ কাৰণে আৰু ইন ফিউচাৰ আমাৰ যিহেতু অ ইন ফিউচাৰৰ কাৰণে বহুত বেয়া যেতিয়া যিহেতু গছ কাটিলে এতিয়া বৰ্তমান একো নাই ইন ফিউচাৰ আৰু বেয়া হ'ব সেইকাৰণে আমি গছ গছনি কাটিব নালাগে
হয় ঠিকে কৈছা তুমি গছ গছিনটো কাটিব নালাগে গছ গছনি কাটিলে বৰ বেয়া হয় মানে নিজৰ কাৰণে বেয়া হয় মানে জীৱ জন্তুৰ কাৰণেও বেয়া হয় মানে সিহঁত বেমাৰ হয় সিহঁতৰো মানে গছ গনি যেনেকুৱা ছাগলী ছাগলী এতিয়া পুহিবৰ কাইপ টো গছ লাগিবয় সিহঁত ত আমি গছৰ মানে গছবোৰ খাই সিহঁতে বগুৰী মানে আউক কঠলৰ গছ খাই ঘাঁহ বোৰ খাই এইবিলা চব
সিহঁতেটো গছৰ পাতবোৰ খায় অ
হয় গৰু বিলাক গছ ছাগলী বিলাক সিহঁতেটো গছৰ পাত বোৰ খায় ঘাহবোৰ খাই আজিকালি মানুহ বোৰ ঘাহ কাটি লয় কি কয় আজিকালি গৰু বিলাক খাব দানা নাই আজিকালি সবে খেৰ খায় কিন্তু খেৰটোতো ইমান ভাল নহয় হয় কি এইটো শুশান বস্তু হয় নেচাৰেল বস্তু খাব নোৱাৰে ন সিহঁতে নাপায় যিহেতু গছ বোৰ। কাটি থাকে সেইটো কাৰণে।
অ হ সেইটোতো হয় ঠিকেই ক'লা তুমি গছ গছ এতিয়া আমি লগাব লগে স্বাস্থ্যৰ কাৰণেও ভাল আৰু এনভাইৰনমেণ্টৰ কাৰণেও ভাল ইন ফিউচাৰ ও ভাল সেইকাৰণে আমি গছ গছনি কাটিব নালাগে। উম আমি পৰিৱেশখন আহ আৰু ভাল কৰিব কাৰণে আমি কেনেকুৱা ধৰণৰ আহ নতুনকৈ অ কামবোৰ কৰিব লাগে তুমি ক'ব পাৰিবা নেকি তাৰ বিষয়ে অলপ?
হয় পৰিৱেশতো ভাল ডেভলপ হ'বৰ কাৰণে আমি মানে অ গছছ গছ গছনিবোৰ কাটিবৰ কাৰণে আমি ৰখাব লাগিব যোনে যোন মানুহ মানে গছ কাটি সিহঁতক আমি কব লাগিব যিহতে এইটো গছ নাকাটিবা সটো মানে বৰ বেয়া। বস্তু কটাটো এটা মানে বেয়া কাম। তে সেইটো কাৰণে গছ কাটিব নাই কিন্তু মানুহতে কয় যে গছ নাকাটিলে ফেট কেনেুৱা বনাম গছ নাকাটিলে মানে ডাঙৰ- ডাঙৰ কাম তেনে ইণ্ডাষ্ট্ৰীবোৰ কেনেকৈ খুলিম সেইটো কাৰণে মান গছ কাতিব আমি টো কব নোৱাৰি কি কি আজিকালি ক কোম্পানী যদি নহ'লে মানে ফ্ যদি নহলে এটা ফ্লেট বনাবা কাৰণে কম জাগা লাগে লকিন দীঘল কে বনা হয়নে নহয়। সেইটো কমতে হৈ যায় সেইটো কাৰণে মানুহ এতিয়া গছ গছ কাটি কিন্তু আমি ক'ব নোৱাৰো। কিন্তু এটা কম্পনীও আমাক লাগিব সেই কোম্পানীত এটা থাকিলে সেইটো কোম্পাননীতো বহুত ধৰণৰ বস্তু বোৰ থাকিব সেইটো বস্তু আমি ল'ব যাম সেইটো কাৰণে ইয়াতে ঠাই মানে বিশে লৈ যি গছ গছনি কাটি কিনে অলপ ঠাইতো ওলাই লয় তে সেইটো কাৰণে আমি ক'বও নোৱাৰিম কিন্তু এইটো বস্তু বস্তুটো বেয়া হয়। নিজৰ কাৰণে বেয়া হয় মানে। চবৰ কাৰণেহে বেয়া হয়।
অ ', তুমি এনে অ', গছৰ কি কি প্ৰয়োজন হয় সেইবোৰ ক'ব পাৰিবা নেকি অলপ?
হয় ', গছি দিতো আমি মানে এটা নামৰত আমি অক্সিজেন টো পাৱৱে অক্সিজেন টো পোৱাৰ লগত লগে -লগে মানে যেনকা
অ', তুমি এইখন কথা দ নহয় -নহয় তুমিতো এইখন কথা ক'লা আৰু আমাৰ গছৰ যে যিহৰ কাঠৰ দি বহুত বস্তু বনাই এইটোতো গছৰে হয়।
হয় -হয় সেইটো বোৰ মানে বিচনা বনাই টেবুল খন বনাই। মানে পঢ়া টেবুল বহুত- বহুত বস্তু কিছু মানে অ', আমি গছে দিয়ে কাটি -কাটি বনাই। আৰু মন্দিৰ বোৰ গছে দিয়ে বনাই গছৰ কাঠ বোৰ কাটি কেনে বনায়।
অ ', সেইটো তাৰমানে সেইটো প্ৰয়োজন বস্তুবোৰ থাকে নহয় হেকন আমি ইউছ কৰো তেনে
হয় সেইটো কাৰণে আমি বস্তু কাটিবও লাগে মানে সেইটো- মানে সেইটো হল মানে গস্তু কটাটো এটা ভাল হয় আৰু এটা বেয়াও হয়।
আমাক গছে যদি ইমান প্ৰয়োজন বস্তু বোৰ দি আছে তেনেহলে আমি গছৰ পৰা আকৌ গছ লগাব পাৰিলে
হয়', আমি যে এটা গছ কাটিম তো আমি তাৰে থৰ‌অ দি আমি দহটামান গছ লগাব লাগিব এশটা গছ লগাব লাগিব যিহেতু ত আমাক মানে লাগে গছৰ বহুত মূল্যবান হয় ন ঠিক আছে, দিয়া থেংক ইউ।